অ, শুনিছো। হেল্ল',
অ, শুনিছো নাই।
শুনিছো - শুনিছো।
হেল্ল',
শুনি আছো। ভাতটো খাই আহিছে।
অ, শুনিছো
অ',
এইটোটো প্ৰব্লেম মানে
হা - হা। কেলা। নেটৱৰ্কটো বেয়া নেকি। নেকি।
নেটৱৰ্কৰ কাৰণে। অ, বাকী ক'ত আছো এতিয়া।
মইতো এই ঘৰতে আছো।
অ, খুৱাব কৰিলি।
খৰব কৰিলো অ,
মই তোৰ এই ঘৰতে আছো। ঘৰ - ঘৰ।
কি কৰি আছা?
এনেই আছো তোৰ কি কৰিবি আৰু, ভাত খাই। এই ভাত খাই শুই আছো।
একজা চলি আছে নেকি তোৰ?
সদায় নাথাকে স
হয় নেকি।
উম। বাকী তই এই, গুৱা যোৱা কথা আছিলে নহয়, গ'লি নে কি?
ঠিকে আছে, ঠিকে আছে। অ', শুনি আছো অ'।
অ', অ', ঠিকেই।
উম। বাকী ওলাই গ গৈছ নে
ওলাই গৈতো যোৱা নাই বাৰু। এই যাব লাগিব এইকদিনলে। হা?
যাব লাগিছিলে। কোনোবা এদিন যাব লাগিছিলে বুলো। বহুত দিন হল।
যাব লাগিব, শ্বিলঙৰ ফালে ওলাই।
উম, উম, উম। তাকে, মই যোৱাৰ আগতে তোৰ
ত শ্বিলঙৰ ওচৰতে নাথাক জানো?
তাত আছিলোঁ এতিয়া ঘৰত আছোঁ হি। আকৌ যাব লাগিব।
ঠিকেই আছে। ভালে আৰু তাত থাকিলে ফুৰিবলৈ পাই থাকো জেগা
তাত থাকিলে মজা। ন? আৰু বোম ঠাণ্ডাবৰ।
অ' ঠাণ্ডাতটো পুৰা হ'ব চাগে?
উ উম ডাৱৰীয়া বতৰৰ পুৰা
অ ভালে লাগিব খালি ঠাণ্ডাতটো অলপ হ'ব আৰু। ভালে লাগিব বাৰু বতৰটো কাৰণ চাই কিন্তু এ ভাল ভাল। কৰ
ভালেই আৰু।
আহ।
বাকী হেটো লগ পাইচোন নে নাই গিলহাতক লগ পাইচোন নে নাই।
আহ ইহঁতক নাই বাৰ সিহতি কামেই কামেই নিজৰ নিজৰ
হয় নেকি?
চবেই নিজৰ নিজৰ কামত আৰু এতিয়া।
উম। তাকে আও। কি ৰুমত গ'ল নেকি আকৌ?
নাই এই ঘৰতে আছে নেকি চাগে খবৰ পোৱা নাই বাও।
তহ গৈছিলি ত তত গুচি আহিলে নি?
অ আমাৰ লগতে আহিলে। আমি গোটেই কেইটাই আকৌ মানে। একে বাইকতে আছিলো যে এ নহ'লে টেৰেইনৰ অহা কথা আছিলে বাছ গৈ পিনি ট্ৰেইনত অহা কথা আছো।
অ মানে গলি একেলগতে এদি থাকি গুচি আহিলি মানে নেকি।
অ অ তেনেকেহে।
অ।
গ'ল বাৰু লগতে গুচি আহিল, উম নাই নাই ঘৰতে আছিলে। এনেকেই আৰু এদিন খানা এটা খাবলৈ ধুনীয়াকে ভাতৰ খানা খোৱা নাই বহুত দিন।
সঁচাই ভাল লাগিব। এ মানুহকেইটা চবে টাইম মিলাই হ'ল দেখন উম।
মানুহকেইটা নায়ে আৰু মানুহে নাই।
সেইটোয়ে চব বাৰ ফোন কৰিলেতো নাথাকেই দেখোন কৰিলো এইটো লগে নোপোৱা নিচিনা
উম সেইটোৱে। হ শেষত আমি তিনিটাই আছো। ৰং হতি নায়েই সেইটো একদম উম।
বাইশ তাৰিখৰ পৰা কেলা ময়ো নাথাকো ইয়াতে।
ঠিকে আছে। মই সোমায়ে দিম আৰু এই চিৰাম বুলি তাত তাতে সোমাই দিওঁ আৰু। মোৰ আমনিয়ে লাগিব।
উম ক দালিয়ে অন্নপূৰ্ণা নে কি এপ্লাই কৰিছে
অহ অ' ডালি দালিও হৈ আছে সিও যাবগে। তাৰ এই অ' তাতে ডকুমেণ্ট চকুমেণ্ট লৈ আছে তাৰ।
এ, মাতে শুনা
ঠিকে আছে, সেইটো আও ভাল নিজৰ নিজৰ কামত
একেই আও। আজি এনে থাকিবও নোৱাৰে নহয় কোনো এটা সময়ৰ পিছত আও উম
সেইটোৱে, একে।
কামটো কৰিবই লাগিব। আমনি লাগে বিশেষকে উ, উম। পইচাই আজিকালি মানে যি দৰকাৰ আও মানুহৰ
উম, সেইটোৱে।
প্ৰতিটো সময়তে
পইচা মেইন‌ আৰু এতিয়া।
উম গুৱাহাটীত যে এই তোৰ হেৰি যে, পকা খানি যে গছ পুলি যে ৰুই আছে দেখিছনেে নাই?
এইটো কি? অ, পকা অ, অ, গছ পুলি অ, দেখিছ
প্ৰধানমন্ত্ৰী আহিব।
অ'। হ, হম। নামত মানে, সচাকেওঁ যদি ভালকেওঁ যদি তেতিয়াও বেলেগ আছিলে।
ভালকে নহয়, সিহঁতি কামত দেখুৱাবলৈ। এই দুদিনমানৰ পিছত আকৌ নিউজ ওলাব, এইবোৰ লেৰলি চেৰলি যোৱা কেইদিনৰ পিছত
লে লে ম শুকাম পাল
অ পাই পাইছিলে ন কাই যাব আৰু পাব দেবাৰ ক'ত থাকিব
কাই বলল মাইকী মানুহ এনে উৰাই ঘূৰাই বিয়াম কৰাই আছে আৰু
এ উম
ভাল কাম একো নাই চৰকাৰ মানে একদম মভিৰ নিচিনা চৰকাৰেই হয় এইখন আৰু জহাচিকে
উম উম উ
মভিত যে বেয়া বেয়া থাকে যে লোটাৰুবোৰ। তেনেকুৱাই বোৰে পৃথিৱীৰ খনৰ হৈ আছে। বিয়াত দিছে কিন্তু তাত দুগুণ তিনিগুণ।
যেনেকুৱা আছিলে।
অ'।
বাকী